হেল্লৌ'
হেল্লৌ'
হ অহ
কি কইছা?
এনেই বহি আছোঁ।
এনে বহি আছা?
উম গৰম দিন নাই খোৱাই নাই। এ ৰান্ধি-বাঢ়ি হৈছে খোৱাহে নাই গৰম দিন যে পানী খাওঁতে খাওঁতে পান পেট ভৰিয়ে আ আছে।
কি ৰান্ধিচা আজি?
ৰান্ধিছো মানে ভোল আৰু মাছ।
তাৰপিছত আৰু লেচাৰী মাহৰ ভাজি, আৰু ভাত কেৰেলা তেলত দিয়া গৈছে আৰু।
অঁ অঁ যি
অ সেই ৰান্ধিলো অঁ এ জুতি কৰিলেহে এগাল গিলা যায় এতিয়া পানী খাই খাই পেট ভৰি আছে জুতি নহলে গিলাই নাযাবচোন।
অ মই এ মই ভাত ব ভাত বনালোঁ মই মই ভাত কেৰেলা, কঠালৰ গুটি তাৰপিছত এনেকে কিবা কিবি দি পেলাই মানে এখন ভাজি বনালোঁ তাৰপিছত দালি বনালো আৰু মাছ বনালো
অহ অহ কেচা মাছ?
কেঁচা মাছ এ সৰু সৰু মাছ।
অঁ অঁ অঁ।
সৰু সৰু মাছ তাৰ পিছত মানে এনেই ই চাটনি অলপ বনাইছিলো এইয়া হেৰি
সেই চাটনি কি?
চামঘা চামঘা।
অ। জানো এ চাম কানু গছ যে সেয়া নেকি?
এ চাম ঘাহ বুলিও কওঁ আমি কচু এ সৰু সৰু যে মিহি মিহি
মিহি মিহি অ হয় আমি চাম কানো গছ
অ অ অ সেইটো মানে চাটনি কৰিছিলো কোলা জিৰা দি লৈ পেলাই। সেইটো চাটনি কৰি মাছ দিয়া নাই মাছ। দিয়া নাই।
অ' হেৰি দিয়ে নহয় চেপা মাছ
ই, আমাৰ মানে চে হেৰি শুকান মাছ, চেপা মাছ আমাৰ ঘৰত নচলে।
ও।
সেইটো কাৰণে মানে দিয়া নাই কোলা জিয়া টোকে দি দিছো আৰু।
অ', অ' কুলা জীয়া দিলেও ভাল লাগে দিয়া।
অ' মই ৰাতিপুৱাই বনালো। গৰম বেছি ৰ'দ বেছি। ৰাতিপুৱা বনালো মোৰ অলপ মোৰ অলপ বেমাৰ হৈ আছে। মই মানে মেডিকেল আহিব লগা হ'লে মেডিকেলত আহিছো। এতিয়া মানে মই ঘৰলে যাব ওলাইছো আৰু ৰাতিপুৱা এতিয়া আকৌ গৰমত আহি পেলাই বনাব মন নাযাব ন। বনাব মন নোযোৱাৰ কাৰণে মানে মই আগতীয়াকে মানে বনাই কৰি থৈ পেলাই মানে গৈছো আৰু। এতিয়া-এতিয়া মানে মই মেডিকেলৰ পৰা ঘৰলে যাব ওলাইছো। মই কালি মানে হঠাতে মা মই মানে টাইম টু টাইম খাব লাগে মই মানে নাখালো। নোখোৱা কাৰণে মানে মোৰ মানে ডায়বেটিছ টো বাঢ়ি গ'লগৈ।
ডায়েবেটিছ আছে ন।
আছে। বহুত বস্তু মানে বাচি খাব লাগে। তাৰপিছত হে অ' তাক তে মানে মেডিকেল আহিছিলো। এতিয়া আকৌ মেডিচিন কিছুমান লিখি দিছে। সেইটো মানে আকৌ লৈ পেলাই মানে আহি আছো। ইমান মানে মোৰ গাটো ভাল নহয়। গম পাইছা নাই? ইমান কষ্ট কৰো কৰা কষ্ট কৰাৰ ভিতৰতো এতিয়া মোক মানে ডায়েবেটিছে
পালে অ', কষ্ট কৰিলে ডায়বেটিছ নাথাকে বুলিয়ে শুনিছো।
নাই কষ্ট কৰিলেও হয় নকৰিলেও হয় তেনেকুৱা মানে বেমাৰতো মানে খাদ্যৰ ওপৰতে হয়। এতিয়া ডক্তৰে কোৱা মতে মানুহে আমাৰ গাঁৱলীয়া মানুহে কয় যে হেৰি বুলিবলে বংশ বৃক্ষ বুলি পেলাই। কয়। বংশত যদি কাৰোবাৰ থাকে তেতিয়া হয় কিন্তু আমাৰ বংশত যে কাৰোৱে নাই এতিয়ালৈকে কাৰোয়ে নাই। প্ৰথম ফাৰ্ষ্ট টাইম ওলাইছে মোৰ। গম পাইছা? প্ৰথম ফাৰ্ষ্ট টাইম ওলাইছে। ওলাইছে এতিয়া পোন্ধৰ দিন মান হ'ল মানে মেডিচিন খাই আছো। কালি মানে মই খোৱাটো মানে অকমান হেৰি হল। ৰাতি মানে মই ৰুটি খাব লাগে ৰাতি ৰুটি না নাখালো। ৰুটি নাখাই পিনি মানে মই ভাতকে খাই দিলো ৰুটি বনোৱা এলাহত
এলাহতে অ'। এ চব নিজে কৰি ল'ব লাগে ন। বেলেগে কৰি দিলে ভাল লাগে খাই।
অ' এতিয়া অকলশৰীয়া এতিয়া কোনেনো কৰি দিব। তাতে মানে মই এতিয়া ঘৰ ভাগ ঘৰ বনাইছো। ঘৰ বনোৱাৰ কাৰণে মানে এ বেলেগত মানে টিঙে দি পেলাই বেৰি পেলাই এটা ঘৰত আছো। ইমান গৰম কৰিব মন নায যায়। গম পাইছা নে তাৰপিছত এতিয়া এ' টিঙৰ বেৰ টিঙৰে ঘৰ যেনে তেনে মানে এটা ৰুম আৰু গেষ্ট টেবুল খন লৈ পেলাই অছো কিন্তু এতিয়া গেষ্ট টেবুল খন লৈ আছো হয় ৰুটি চুটি বেলা কৰা বহুত অসুবিধা বালি চব অসুবিধাৰ কাৰণে মানে মই কে কৈছোঁ নহয় বহুত মানে অসুবিধা। হে নাখাই পেলাই মানে ময় মানে ডায়বেটিছ
ডায়েবেটিছটো হৈ গল অ'। আকৌ প্ৰথম প্ৰথম ধৰা পৰিছে ন। ঔষধ খ অ' অভ্যাসো নাছিল চাগে।
নাই, নাই-নাই এ ফাষ্ট টাইম জ্বৰ হৈছিল প্ৰথম জ্বৰ হ'ল জ্বৰ হৈ লৈ পেলাই মানে তাৰপিছত মোৰ কি হ'ল জ্বৰ হৈছে টেবলেট চেবলেট খাইছোঁ মানে ভাল হৈছে পিছত মানে মোৰ মাথাটো ঘূৰাই থাকে ঘূৰাই ঘূৰাই এনেক নেকুৱা ঘূৰাই মানে মই নাজানো একদম মানে মাথা ঘুৰণি বেমাৰতটো কেনেকুৱা মানে নাজানো এ ফাষ্ট টাইম গম পাইচো। তাৰ পিচত এইফালে গ'লো মই ফাৰ্মাচীত গ'লো ফাৰ্মাচীৰ ল'ৰাটোৱে ক'লে কৈছে তোমাৰ গাতো কেনেকুৱা লাগে মই বোলো এনেকুৱা এনেকুৱা কৈছ হয়তো থাইৰইড বাঢ়িছে নহলে কৈছে চুগাৰে পালে তাৰ পিছত মই বোলো আমাৰ বংশত নাই কাৰো আৰু মোৰনো এতিয়ানো চুগাৰ হোৱা বয়স হ'ল নে বোলো তেনেকে তাৰপিছত কৈছে নহয় কৈছে অকনমান তেজটো কৰিছা তেজো তাৰ পিছত আৰু ভাল হব তাৰ পিছত চিকিৎসা কৰে এনেই পইচা খৰচ কৰি লাভ নাই তাৰিছত সি ভিটামিন এটা দিলে ক'লে কালি ৰাতিপুৱা একো নাখাবি মই লেবটৰী ল'ৰা এটা পঠিয়াই দিম তেজ দি পঠিয়াবৰ কাৰণে তাৰপিছত লেবটৰী ল'ৰাটো আহিল আহি তেজ লৈ গ'ল লৈ গৈ সন্ধিয়া মানে কি ৰিজাল্টটো দিলে আও একেবাৰে মানে ডায়বেটিচ এ টু এইটি ফাইভ তাৰপিছত সি মানে এতিয়া বহুত হৈ আছে মানে থাক থাকিব লাগে ওৱান ফৰটি থাকিব লাগে কিন্তু এতি টু এইটি ফাইভ হৈ আছে তাৰ পিছত উম কলে এতিয়া মই মেডিচেন দিব নোৱাৰিম যে ডক্টৰ এবাৰ দেখো খুৱাই লওক পিছদিনা গৈ ডক্টৰক দেখুৱালোঁ ডক্টৰে দেখুৱাওঁতে মানে ডক্টৰে ক'লে কি চাৰিশ হৈ আছে ফ'ৰ হাণ্ড্ৰেড তাৰপিছত মই বোলো বাইদেউ মোৰ যদি ইমানখিনি আৰু প্ৰেছাৰটো কৈছে কি হেৰিয়াত দুশ আৰু এশ সত্ত ক্ৰ' হৈ আছে
অ
তাৰ পিছত মই বোলো নহ'ব ন মই বোলো ইমানটো প্ৰেছাৰ ইমানটো চুগাৰ লৈ বোলে মই কেনেকে খোজকাঢ়ি আহিছো বোলো ভালকে চাওক ভালকে চাওক তাৰ পিছত আকৌ চালে চাই পেলাই কৈছে কি আও কম আছে বুলিও কৈছে সিয়তে কাগজত লিখি কি দিছে এয়া তাৰপিছত ডক্টৰক দেখুৱালো ডক্টৰে পাই লৈ পেলাই মোক যিটো বেমাৰ মোৰ সেটো বেমাৰ মেডিছ চেনে দিয়া নাই তাৰপিছত মোক কলোং বোলো ছাৰ বোলো মই কালি চুগাৰটো টেষ্ট কৰিছিলোঁ এইটো ৰিপৰ্টটো চাওক চাই পেলাই মেডিচেন লিখি দিলে মেডিচেন টো খাইছো খাইছো যদিও মানে অলপ ভাল পাইছো বেছি ভাল নাই আৰু তাৰপিছত মানে আৰু নাই আকৌ হয় বেছিহে হৈ আছে তাৰপিছত আও মানুহজন ক ক'লো বোলেং এনেকুৱা এনেকুৱা কথা এতিয়া মই বোলো উঠিবই নোৱাৰা হলো মানে এনেকুৱা তাৰ পিছত আকৌ মানে এই তিনিআলি ফাৰ্মাছিত গ'লোং কাগজ খন লৈ পেলাই মেডিচেন কেইটা লৈ তাৰ পিছত উম ল'ৰাটোৱে মানে বেলেগ মেডিচেন দিলে যে এইবিলাক একো খাব নালাগে আপুনি এই ভিটামিন দুটা খাক আৰু এইটো টেবলেট এটা এটা খাব তাৰ পিছত সেইটো দিলে দিয়াতে মানে অলপ মই খাই পেলাই মানে ভাল পাইছো ভাল পাইছো মানে যথেষ্ট খিনি ভাল আৰু মাজতে এবাৰ জুখিলো গৈ যায় দুবাৰ জুখিলো পাচদিনৰ মূৰে মূৰে মানে তেজ কৰিব দিছে কৈছে আপোনাৰ যদি এইখিনি খাই ভাল হয়। তেতিয়া আপুনি আৰু কৈছে হেৰি কৰিব নালাগে আৰু কৈছে মেডিচেন খাব নালাগে।
ষধ বদলাই দিয়ে তোন
অ তাৰপিছত মই মানে সেইটো টেবলেটটো এতিয়া আৰু দুটা আছে সেই দুটা খালে মানে শেষ হ'ব শেষ হলে তেতিয়া আকৌ মানে যাম আ যাই পেলাই আকৌ দেখুৱাম এই বেমাৰটো বহুত বেয়া বেমাৰ গম পাইছা নে নাই কিন্তু বহুত অ বহুত ডাঙৰ বেম বেমাৰো নহয় বহুত কিন্তু সৰু বেমাৰো নহয় ইয়াক যদি তুমি যদি ৰুল ৰেগুলেশ্যন মতে ৰাখিব জানাত তেতিয়াহলে তোমাৰ একো অসুবিধা নাই যদি তুমি যদি এতিয়া তোমাৰ ভোক লাগিছে হয় ভোক লাগ কেলে তুমি গম নোপোৱা কিন্তু তোমাৰ ভৰি হাত চব কঁপি যাবগৈ গম পাইছা নে তেতিয়া মানে এইটো নীল মাৰি দিয়ে গম পাইছা নাই সেই তেতিয়া মানে অসুবিধা হৈ যায়গৈ এনে কিন্তু অসুবিধা একো নাই
এহ
এনে অসুবিধা একো নাই তাত কিন্তু ৰুল ৰেগুলেশ্যন মতে থাকিব লাগিব তুমি তেতিয়াহে মানে ভাল ভাল হ'ব এনে মানে ভাল নহয় আও এ মানে বহুত মানে বেমাৰটো মানে হোৱা হেৰিটো শুনি পেলাই মনতো বেয়াও লাগ লাগিছে গম পাইছা নে নাই এতিয়া কোনো আমাৰ জাতে গোষ্ঠীত মানে নাই গম পাইছ জানে এতিয়া এইটো ক'ৰ পৰা আহিল কি কথা মানে মই একো ধৰিবই
এ আজিকালি নতুন নতুন জাত গোষ্ঠীত নাথাকিলেও হয়ে যায়গৈ এইবিলাক বেমাৰ
এ ডাক্তৰে কৈছে কৈছে বাইদেউ এইটো কৈছে এনেকুৱা বস্তু নহয় কৈছে এইটো খাদ্য ওপৰত হয় কৈছে উম যিমান মানুহ আছে পৃথিৱীত কৈছে নাইন টি ফাইভ পাৰ্চেন্ত মানুহৰে এই বেমাৰটো আছে কৈছে সেটো এইটোক লৈ পেলাই টেনচন লব নালাগে কৈছে ভাল হৈ যাব আপুনি টেনচন ল'ব নালাগে তেনেকে কৈছে হব টেনচ টেনচন নকৰিব কিন্তু টেনচন আও ক'ত নো ন কৰিম তেওঁ আহে আহে সাংসাৰিক টেনচন আছে ল'ৰা ছোৱালীৰ টেনচন আছে হয় আকৌ ধৰ ঘৰৰ উম মোৰ বাবাৰ ঘৰৰ টেনচন আছে ছে সেয়াই মানে কি কবা আৰু বহুত মানে অসুবিধা গম পাইছা অসুবিধাতে মানে আছো আও যেন তেন মানে জীয়াই
থাকিব লাগিব উপৰজনে নমৰালৈ
অ থাকিবই লাগিব আৰু তাকে এয়া মাজতে লৰাটো লৰাটো মানে এক্সিডেণ্ট হ'ল হৈ লৈ পিলাই এ মই তাতে মানে বেছিকে বাইকৰ এক্সিডেন্ট হৈ লৈ পেলাই মানে ব্ৰেইনত ব্ৰেইনৰ হাড়ডাল ফাটিল তাৰ পিছত আকৌ হেৰি হ'ল এ ব্ৰেইনত তেজ জমা হ'ল তেজ জমা হল এ বহুত ডাঙৰ এক্সিডেণ্ট হ'ল আ টো গম পাইছা ডিচেম্বৰ মাহতে গৈছিল হে
ভাল হৈছে নে নাই
এতিয়া ভাল পাইছে হ'লেও মানে এতিয়া ধৰা ব্ৰেইনত চুট পোৱা মানুহ আ কেনেকুৱা নাজানানে সেয়া মানে আছে আৰু এতিয়া ভালে কুশলে আছে আছে কিন্তু মোৰ বহুত টেনচন গম পাইছা
অ সেইটোৱে টো এতিয়া
টেনচনৰ কাৰণে এনেকুৱা হৈ আছে গম পাইছা
অহ
অ টেনচন কৰিলে মানে বস্তু চুগাৰ আৰু প্ৰেচাৰ মানে বাঢ়
বাঢ়ি বাঢ়ি গৈয়ে থাকে সেইটো সেইটোও হয় নোহো নহ হোৱা দে নহয় দেচোন বাৰু
সেইটো কাৰণে মানে মই অকনমান মানে হেৰি কৰিছো আৰু মই এতিয়া মানে অকমান টেনচনটো আৰু কি এই বেমাৰটো হোৱা পিছত তুমি টেনচন নকৰোঁ বুলি ভাবিলেও অকমান কথাটো বহুত ডাঙ ডাঙৰ হৈ যায়গৈ মনটোত মানে থাকি যায় গম পাইছানে হ'ব দিয়া পিছত কথা পাতিম ন
অ ঠিক আছে হ'ব দে আকৌ পিছত কথা পাতিম দিয়ক
অ অ উম